এছিলনেে হেল্ল' হেল্ল' শুনি পাইছে নে হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হয় শুনি পাইছেনে
আপোনাৰ মাতটো অা
অ এতিয়া শুনিছে নে
উম
হেল্ল' দাদা শুনি পাইছেনে
আপুনি শুনি আছেনে
মইো শুনি আছো কিন্তু মাততো অলপ প্ৰব্লেম পাই আছো
অ হয়
হয় হয় হয় মোৰো তেনেকুৱা হৈ আছে অ এতিয়া আহিছে বাৰু উম কিবা নেটৱৰ্কৰ প্ৰব্লেম চাগে
হয় বাকী হাল
হয় বাকী অ আছো আৰু আপুনি ভালনে
আছো আছো আছো বাইদ
হয়-হয় হয় কি কৰিছে এতিয়া
কিুমান অলপ লিখা লিখি কৰি আছিলো হ মনতটো বেয়া লাগে সেইকাৰণে আৰু লিখা মেলা কৰি আছিল
হয় হয় ঠিকে আছে
চাহ এই কিহৰ বিষয়ে কথা পাতিবা নো কিবা এটা তোক
উ ডেইলি লাইফৰ বিষয়ে কথা পাতিবনে
একদম একদম
অ অ মানে আপুনি জি দিনত কি কি কৰিলে
নতকি আজিিতো দেওবাৰ হয় ন আজিতোান চানডে খুৱাতে আজি অলপ দেৰি কৰিয় উঠিলো মানে বৰষুণ দি আছিলে আহ বৰ কোনো দি আছিল অলপ শিক উঠিলো অ উঠি কিিনি গাঁৱত অ হাতী সোমাইছিল চিলে
অ অ আপোনাল আপোনালোকৰ ইপিনে হাতী আহে নেকি
হয় হয় এই হাতী আহিছে হাতী অলপমান খেদিলো আমাৰ গাঁৱৰ মানুহৰ লগত একেলগে হয় ত' তেনেকেই আবেলি মানত বজাৰত গৈছো বা বজাৰত যোৱাৰ তাতে অলপমান বজাৰ চজাৰ ঘূৰিলেও আৰু আৰু লগৰ কেইটাৰ লগত
আ্ছা আচ্ছা হয় হয় দেখিছো মানে কেতিয়াবা ৰাস্তাই ঘাটে যাই ন তেনেকে দেখিছো পোহনীয়া অ জংগলী হাতী দেখা নাই দিয়ক এতিয়ালৈকে
তে নাই আৰু দেখিছে আপুনি চাগে চিৰিয়া পানত দেখিছে
হয় হয় চিৰিয়াখানাত দেখিছো জঙলীয়া হাত সেইবোৰ মানে আহ আহিলে তেনেকুৱা ভয় ভয়ৰ পৰিৱেশ এটা হয় চাগে
অ একদম মানুহৰ ঘৰ বা ভাঙি দিয়ে
উ সিয়ে ন উম উম উম
আৰু এতিয়া হাতীবোৰ নাজানো জঙলীয়া হাতী তেতিয়াহ'লে আহ আগতে দেখিছিলো মানুহক ভয় কৰে কিন্তু এতিয়া সেইবিলাক ভয় নকৰে মানুহ
নকৰে অ অ অ
শৌচালয়
অ ত' আপোনালোকে ফৰেষ্ট ডিপাৰ্টমেন্টক জনাইছেনে যে সেনেকে হাতী আহি কেনে প্ৰব্লেম কৰে বুলি। আচ্ছা আচ্ছা।
যোৱাকালি ৰাতিতে সোমাইছে। ছিলে ৰাতিতে ৰিপৰ্টাৰ কেইটাক মাতি কিনি।
অহ অ অহ আচ্ছা আচ্ছা।
অ আহ ফৰেষ্টৰ আহ ফৰেষ্ট ডিপাৰ্টমেণ্টত ৰেঞ্জাৰক ইমৰ্ফম! কৰিলো এন ৰেঞ্জাৰক। কৰাৰ পিছত আহ হাতী, গাঁৱৰ মানুহে হাতীটো খেদি কিনি আহ যোৱাৰ পিছত হে ফৰেষ্টৰ মানুহ আহিলে বহুত দেৰিকৈ আহিলে
অ উম! উম! উম!
বাকী আ
অহ এ আ আজি মই উঠিলো উঠি কেনে সোনকালেই আজি আজি অলপ সোনকালে উঠিলো। আজি মানে মোৰ আজি হেৰি আছিলে মোৰ ভন্টি নীট পৰীক্ষা দিব যাবৰ কাৰণে মইয়ো গ'লো তাইৰ লগত আজিটো নীটৰ পৰীক্ষা আছিলে, ৰীনীট অ ৰীনীটটো হ'ল ন আগৰ বাৰতো কেনচেল হৈ গ'ল আগৰ একজামতো ত' আজি আকৌ পৰীক্ষা পাতিলে আগৰটোতো বাতিল হৈ গ'ল পেপাৰ লিক হোৱা বাবে ত' আজি আ গৈছিলো। তাইৰ লগত একজাম দিব তাৰ পিছত তাই একজাম দিলে মই ৰ খি আছিলো। তা দুটা বজাৰ পৰা আৰম্ভ হৈছে, এক যাম, পৰীক্ষাটো দুটা দুটাৰ পৰা। পাঁচটা পোন্ধৰলৈকে আছিলে। ত। মই তাতে ৰখি আছিলো কাৰণে আজি বেছি সময়ো দিব পৰা নাই। কাৰিয়াত। হয়।
তাতে এনে, ভন্টিয়ে কি গলে ন, কিবা ভাল হোৱাৰ আশা আছে।
হয়, তাই মানে ক'লে আৰু যে, হে, বায়লজি পেপাৰখন? অ, সহজে আহিছে। বুলি ক'লে। কিন্তু কেমি শ্ৰী আৰু। ফিজিক্স খন অলপ টাফ আহিছে। তান, পাইচ অলপ কলে, হয় এতিয়া
সকলৰ, সকলৰ কাৰণে টাপেই হয়।
তাৰ টাফ হয়, সেইটয়ে অ, হয়, হয় সেইটোৱে। বাকী উম, এনেই পেপাৰখন? কুৱেশচন পেপাৰখন আনিছে, এতিয়া মিলাই কেনে চাই আছে আৰু কিমান শুদ্ধ হ'ল, কিমান ভুল হ'ল।
অ, আছা, আ।
ধন্যবাদ।
এ, এ, এজনী ডক্তৰ পাম।
সাহাহা। ধন্যবাদ, ধন্যবাদ, হয়। হয়, পালেতো ভালে হয়, আৰু হয়, হয়, হয়। নেকি আজি তাতে গ'লো, বহুত খিনি ৰিপৰ্টাৰো আহিলে। আৰু। ষ্টুডেন্ট বোৰৰ গাৰ্জেন বোৰো আহিছে। এটা। উম, চবৰে টেনচন হৈ আছে। যিহেতু আগৰ বাৰ কে হৈ গ'ল ত' পৰিৱেশতটো অলপ! তেনেকুৱা আছিলে আৰু
আশা কৰিছো এইবাৰ সেনেকে নহব ভালে ভালে হওক
হয় হয় এইবাৰতো বহুতষ্ট চেকিঙো বহুত মানে ষ্ট্ৰিক কৰি কৰিছে আৰু সিহতে একদম মানে চব চিকিৰিটি বহুত হেৰি কৰি টাইট কৰিছে ভালকে চেকিং গোৰো ভালকে কৰিছে ষ্টুডেন্টছ বোৰক
হয়
হয় হয় ইবাৰ এইবাৰ আৰু লীগ নহয় চাগে ন হয় প্ৰশাসনেও এইবাৰ ভালকে চাইছে বস্তুখিনি মই যাম অ পাঁচটা পোন্ধৰলৈকে আছো ছিলে কিন্তু ছাত ছাত্ৰ ছাত্ৰী খিনি ওলাওতে ওলাওতে কলেজৰ পৰা ছয়টা মানে বাজি গ'ল মানে দীঘলীয়া লাইন হৈ আ ছিলে নহয় তাৰপিছত হয় বহুত ভিৰ হৈ আছিলে ইপিনে গাড়ীও অহা যোৱা কৰি আছে এইটো মানে তেনেকে বহুত বেছি টাইম লাগি ব'ল আমি উম ঘৰ আহি পুৱাতে পুৱতেতো সাতটা বাজি গৈছে আৰু দেৰি হ'ল অলপ
সেইটোৱেই
উম আৰু অ অহাাকালি অম্বুবাচীও আছে নহয় হয় বতৰতো টো ডউৰীয়া আছে বৰষুণ দি আছিল হয়
সদাই বৰষুণ আছিলে নে নাই
উম আছিলে বহুত বৰষুণ আছিলে আজি অসমৰ প্ৰায় ভাগ জেগাতে বৰষুণ
বৰষুণ দি আছিলে হয় আমাৰ এইখিন মই ইমান নাজানো কিন্তু আমাৰ- আমাৰ আমাৰ গাঁওখনত। বৰষুণ আাছিলে। আাৰ এষ্ট্ৰিকত গমেণ্ট আছিলে- ত বেছি নাইতো মৰ্ণিং মৰ্ণিংট মানলৈকে আছিলে চাগে নট মানৰ পিছত আকৌ এনে ব ো আজি ভাল লাগিল বাৰু ঠাণ্ডা ঠাণ্ডা মতৰ
অ অ অ ঠাণ্ডা গৰমৰ বহুত দিন গৰম।
উম! উ উৎকট গৰমৰ পৰা ৰেহাই পালে ন জি বহুত ভালেই হ'ল হয় যিবিলাক পৰীক্ষা দিছে সিহঁতৰ কাৰণে ভাল হৈছে বাৰু ঠাণ্ডা ঠাণ্ডা বতৰ অ নহলে গৰমত।
উম ছাত্ৰী খিনিৰ লগত যোৱা মানুহখিনি অ আৰু লগতে ছাত্ৰী খিনিৰ লগত যোৱা মানুহ খিনিও অলপ শান্তি পালে মানে ভালকে বহিব পাৰিছে নহলেতো বহুত গৰম হম হম
সেইটোোৱে বাকী আপুনি ভাত খালে নে
এই যা ভাত খালো বাই কিনি আহিলো তাৰ মবাইলত চালো আপোনাৰ মেছেজটো শুনি আছে
আচ্ছা! আৰু আপোনাৰ ফেমিলত কোন কোন আছে?
ফেমিলীটো আছে দেউতা নাই বাৰু মাছ
আচ্ছা আচ্ছা হৈ হৈ আচ্ছা আচ্ছা! উম !
দেউতা ঢুকালে বাৰু
অ অ অ! আৰু কিহেদি ভাত খালে আজি আপুনি।
আজি এক এক কি বুলি কয় এইটো অ নিৰামিষ।
উম উম উম!
আজি নিৰামিষে হ'ল বাৰু অ দালি অ দালি বনাইছোই দালি বনাই পিনে পাপৰ বনাইছে সেইটো দি চলিলো আৰু আজি ভ আজিৰ মানে দু দুপৰীয়া শাকটো।
হয়।
বাকী গোটেই দিনটো তেতিয়া হ'লে আজি কুশলে গৈছে ভালে ভালে।
হয় হয় ভালেই গ'ল আজি গোটেই দিনটো। মানে ৰাস্তাত ৰখি থাকোতেই গ'ল।
হয় হয়।
ন্টী এক্সাম দি আছিলে মই বাহিৰতে ৰৈ থাকিলো।
হয়।
তেনেকেই গ'ল আৰু গোটেই দিনটো। তাৰপিছত তাই ওলাই আহিলে ওলাই আহা অহাৰ পিছত আমি কিবা এটা এনেকে খালো। বাহিৰতে খা খালোঁ। খাই কেনে আহিলো, ঘৰ আহিলো তেনেকে। হয়।